ব্যস্ত আছা নেকি?
নাই নাই কোৱা
অ এয়া আমাৰটো অসমত পৰ্যটক ব্যৱস্থা আছে?
উম
ত-তাৰ বিষয়ে অলপ ক'বা নেকি বিদ্যালয়ত বাইদেউয়ে মানে অলপ সুধিম বুলি কৈছে, সেইকাৰণে।
অসমৰ মানে আ' পৰ্যটনৰ কথা ক'বলে অ-অসম ভাৰতৰ এখন চবতছে বহুত ধুনীয়া মানে, অতি অতি সুন্দৰ ৰাজ্য, ৰাজ্য বুলিয়ে ক'ব পাৰি। অ' আৰু ইয়াৰ পৰ্যটনৰ ক্ষেত্ৰতো বহুত, বহুত বহুতেই বেছি ভাল, মানে সমৃদ্ধ আৰু।
উ'ম
কাৰণ ইয়াৰ সৌন্দৰ্য্যও মানে উ'ম উপভোগ কৰিবলৈও দেশ বিদেশৰ পৰা বহুত বেলেগ ধৰণৰ মানুহও আহে।
উ'ম।
উ'ম।
আৰু আমাৰ, আমাৰ অসমৰ অ' যিখিনি মানে প্ৰাকৃতিক সৌন্দৰ্য্য আছে ন' ত' আমাৰতো অসমত এতিয়া আ' মানে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য থকা বহুত খিনিয়ে আ' ঠাই আছে। ত' সেই ঠাইখিনি মানে আ' পৰ্যটকক অ' তাৰে কিছুমান ঠাইৰ ক'ব পাৰি মানে, যিবিলাকক মানে
অ' নিশ্চয়, অ' তেনেকে মোৰ মতে উ'ম, চবতছে প্ৰথমত মানে ক'ব গ'লে অ' কাজিৰঙা, নে কাজিৰঙা নেচনেল পাৰ্কখন চবতছে বেছি বি খ্যাত, কাৰণ আ' এশিঙীয়া গড়ৰ বাবে ই' বহুত জেগাত জনাজাত, কাৰণ ইয়াত কা কাজিৰঙা নেচ-নেচনেল পাৰ্কখনতে বহুত মানে গড় পোৱা যায় বুলি বহুত উ'ম মানে অসমৰ বহুত জেগাত অসমত বুলি ক'লে ভুল হ'ব, বিশ্বৰ জৰিতে মানে ইয়াত এইটো বেছি বিখ্যাত আৰু মানে। আৰু তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ জেগা আছে মাজুলী আছে, কামাখ্যা আছে গুৱাহাটীতো বহুত ধৰণৰ আছে উমানন্দ আছে। আৰু বিভিন্ন ধৰণৰ জেগা আছে বুলি ভা মই ভাবো আৰু।
অ' আৰু এতিয়া
অ'
তোমাৰ আটাইতকৈ, তোমাৰ আটাইতকৈ প্ৰিয় অ' যিটো অ', পৰ্যটন মানে ঠাই আৰু। অ' কোনটো তুমি বুলি ভাবা?
উ'ম মোৰ, অ' মোৰ ক'ব গলে মাজুলী মোৰ বহুত ভাল লাগে, কাৰণ মাজুলী বহুত মানে তাৰে সাংস্কৃতিক পৰম্পৰাবোৰ বহুত অতুলনীয়। তে বহুত
উ'ম।
মানে বহুতখিনি ক্ষেত্ৰ আছে, তাত শংকৰদেৱৰ মানে মানে শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰতে সকলো মানুহবোৰ নিৰ্ভৰ নি-নিৰ্ধাৰিত হৈ আছে মানে। উম, আৰু তাকে সাংস্কৃতিক- মানে পৰম্পৰাবোৰ দেখি মানে বহুতেই ভাল লাগে মাজুলী।
অঁ, সেইটোৱেই আৰু মাজুলীতো বি মানে- আহ সাধাৰণ ভাৱে আহ তোমাৰ সত্ৰীয়া নৃত্য, মুখা শিল্প- এইবিলাক বহুত দেখা পোৱা যায় বুলি মই অঁ' শুনিছ- ছো বাৰু। অঁ' সেইটোৱে। আৰু এতিয়া- অঁ' আমাৰ অসমত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যানবিলাক আছে। তাৰ ভিতৰত তুমি এ মানে নাম ক'ব পাৰিবানে কেইখনমানৰ?
অ উদ্যান অঁ' আম- ৰাষ্ট্ৰীয় উদ্যান বুলি ক'ব গ'লে- অঁ' অঁ, বহুত কেইখন আছে তাৰ ভিতৰত- অঁম। পায়, তুমি বান্যপ্ৰাণী অভয়াৰণ্যৰ কথা সুধিছা নেকি?
অঁ অঁ সেইটোৱে।
উম' উম' অ' অ'। ত' তাৰে মাজত ওৰাং আছে ওৰাং নেশচনেল পাৰ্কখন আছে। তাৰপিছত মানস আছে। নামেৰি আছে তাৰে কাজিৰঙা টো আছেই। এই গেইতাত বিশেষ ভাৱে উল্লেখযোগ্য আৰু তাৰে ভিতৰত পবিতৰা আৰু কিবা কিবি আছে।
অঁ আৎচ্ছা আৰু- এতিয়া তুমি মানছ ৰাষ্ট্ৰী উদ্যানত গৈ পাইছা নেকি বাৰু?
অঁ মই মানস ৰাচ অঁ গৈছো বাৰু, ই বিশ্ব- উম' গৈছো বাৰু মই। আমাৰ- বিশ্ব বিদ্যালয়ৰ পৰা লৈ গৈছিল আঁ তাৰে মানে- উম মানচ নেচনেল পাৰ্ক খন এই উদ্যান খন মানে উম- টাইগাৰ ৰিজাৰ্ভ হিচাপে বেছি বিখ্যাত আৰু।
অঁ আৎচ্ছা, মানে তাতে বাঘ বেছিকে পোৱা যায় বুলি বিখ্যাত আৰু ন?
অঁ বাঘৰ কাৰণে বেছি বিখ্যাত।
অঁ অঁ সেইটোৱে। এতিয়া অসমত পৰ্যটকৰ কথা যিহেতু বো ধেই আছে তোমাক কওঁ, - আমাৰ অসমখন যিহেতু গোটেই খিনি দিশৰ পৰাই চহকী বুলি কলেও ভুল নহব ন।
ত' এতিয়া অসমখন অকল যে আঁহ মানে- ৰাষ্ট্ৰীয় উদ্যান হওক বা এনেকুৱা নহয় যে বহুত বিভিন্ন ধৰণৰ মন্দিৰো আছে। ন? ত' তাৰ মন্দিৰ কিছুমানৰ নাম তুমি জানা নেকি বা তাতে গৈ পাইছা নেকি?
অ' অ ঠিক- উম' ইয়াৰ দেশত মানে বিভিন্ন প্ৰান্তৰ পৰা ভক্তিসকল- আহে, যেনে- উম' ক'ব গ'লে কামাখ্যা মন্দিৰখন উম মন কামাখ্যা মন্দিৰ- অসমৰ আটাইতকৈ বিক বিখ্যাত- তীৰ্থস্থান। তাৰে উপৰি অঁ- ইয়াতে আছে- হয়গ্ৰীব মাধৱ মন্দিৰ হাজোত যোনটো হাজো জো আছে তাৰপৰা ওমানন্দ আছে আৰু বিভিন্ন ধৰণৰ আছে আৰু য'ত দেশ-বিদেশৰ পৰা ভক্তসকল আহে বেছিভাগ মানে কামাখ্যা দৰ্শনৰ বাবে বহুত মানুহ দেখিবলৈ পোৱা যায় আৰু।
আহ অ এতিয়া আ যিহেতু প্ৰত্যেক বছৰে অ কামাখ্যা মন্দিৰত অম্বুমাচি মেলাও অ মানে পালন কৰা হয় ন।
অ।
হয় অম্বুবাচী মেলা তাৰ কাৰণেও বহুতখিনি অ যবিলাক ভক্ত কিমান ৰাইজ আছে দেশ-বিদেশৰ আৰু হয় কামাখ্যা কামাখ্যা মন্দিৰ চাবলৈ আহে। আৰু আ তুমি যাই পাইছা নে বাৰু কামাখ্যাত?
মই গৈ পাইছো বাৰু কিন্তু এনেকে অম্বুবাচীত মই বহুত আগতে গৈছো। বহুত বিভিন্ন জেগাৰ পৰাও এইবিলাক ঋষি অ বহুত মানে ঋষি-মুনিবোৰ আহে, মানুহবোৰো আহে। মানে এটা উৎসৱৰ নিচিনাই পালন কৰে আৰু অম্বুবাচী।
পালন হয় হয় বুজিছো। আৰু আমাৰ অসমখন যিহেতু আ আমাৰ অসমত আ সব সকলোতকে মানে ডাঙৰ নদীদ্বীপ আৰু সকলোতকে সৰু নদীদ্বীপো আছে।
উম।
ত তুমি এ কল তুমি যেনেকে ক'লাই মাজুলী চ ম চবতকে প্ৰিয় আৰু সেই মাজুলীৰ আমি আ চবতকে ডাঙৰ নদীদ্বীপ হিচাপে মানে আছে বুলি জানো আৰু মই পাইছো কিতাপত।
এতিয়া অ তুমি চবতকে সৰু নদীদ্বীপ খনত যাই পাইছ ছা নাই উমানন্দত জায় পাইছা? হেল্ল। হেল্ল হেল্ল।
আ নদীদ্বীপ আ নদীদ্বীপ ক'লে আছে কেইটামান।
আচ্ছা, উমানন্দত যাই পাইছা?
উমানন্দ উমানন্দ আমাৰ ইয়াৰে উমানন্দটো শুনিছাই যিহেতু তাত এটো এটা সৰু আইলেণ্ড বুলিয়ে আমি সকলোৱে জানো উমানন্দৰ কথা। উম আৰু মই উমানন্দ গৈ পোৱা নাই বাৰু বৰ্তমান।
উম আচ্ছা।
আৰু তোমাৰ মানে এতিয়ালে আৰু অসমত কোনখন ঠাই এনেকুৱা তোমাক মানে আ যাব ইচ্ছা আৰু এতিয়ালে ধৰা ক'বাত যাব ইচ্ছা যদি আছে চবত কে ভাল পোৱা এখন
আহ অ তাৰে আৰু ক'ব গলে উম হাফ ইয়াত প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে ক'ব গ'লে হাফলং অসমৰ এটা একমাত্ৰ পাহাৰী ষ্টেচন। আহ যাৰ মানে দৃশ্য অত্যন্ত ত' মানে বহুতেই ধুনীয়া মানে ক'ব গ'লে। তাৰ অ', আৰু ক'ব গ'লে চাহ বাগিচা বোৰো অসমৰ অন্যতম আকৰ্ষণ, যোনটো আমাৰ অসমতে বহুত ডাঙৰ ঠাই আছে, মই যাব মই ফুৰিব বিচাৰিলে মইতো মানে বিভিন্ন ঠাই যাব বিচাৰো মানে হাফলং যাব পাৰো, হাফলঙলৈও যাব বিচাৰো কাৰণ বহুত ধুনীয়া পাহাৰী অঞ্চল সেইটো এটা। তাৰেওপৰি মই আপাৰ আছামৰ ফালেও যাব বিচাৰো। আপাৰ আচামৰ ফালে ক'ব গ'লে বহুত বিভিন্ন ধৰণৰ চাহ বাগিচাওটো তাত বহুতেই দেখা পোৱা যায়।
অ'।
আৰু ক'ব গ'লে মানে চাহ অসমৰ বিস্তৃত চাহ বাগিচা বোৰ পৰ্যটকৰ বাবে এক অন্য অভিজ্ঞতা বুলিও ক'ব পাৰি, কাৰণ বাহিৰত বাহিৰৰ দেশবোৰত এনেকুৱাকে মানে চাহ বাগিচা নাই।
অ', সেইটোৱে এতিয়া অসমৰ অৰ্থনীতিত অ', মানে পৰ্যটন ব্যৱস্থা বা পৰ্যটক হিচাপে কি ভূমিকা পালন কৰে বাৰু?
উম। উম, হম, আচ্ছা। অসম অসমৰ অৰ্থনীতিক অৰ্থনীতি ক'ব গ'লে অসম এক সুন্দৰ ৰাজ্য, ইয়াৰ উম, প্ৰাকৃতিক সৌন্দৰ্য সাংস্কৃতি আৰু ঐতিহায্য অ', তাৰোওপৰি এইটো পৰ্যটনস্থথলীও কৰি তুলিছে আৰু ইয়াৰ অৰ্থনীতি অৱস্থাও ভালেই চব ফালৰ পৰা, খেতি-বাতি, চাহ-বাগিচা এইবোৰৰ ফালৰ পৰা।
অ', তুমি পৰ্যটকসকলে যি মানে যিবিলাক পৰ্যটক আহে, তাৰ বাবে আমি কি ব্যৱস্থা আৰু মানে আৰু কি ভাল ব্যৱস্থা লোৱা উচিত?
উম।
উম, উম। অ'। আহ, আৰু ক'ব গ'লে আহ, অসমৰ উম, অসমৰ মানে পৰ্যটনৰ উন্নয়নৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা কৰিব লাগে। অ', তাৰ উপৰিও অধিক প্ৰচাৰো কৰিব লাগে। তাৰ পা পৰিষ্কাৰো হব লাগে, পৰিষ্কাৰ পৰিছন্নতাটো কৰিবই লাগে। কাৰণ চাফ-চিকুণ হৈ থাকিলে ভাল লাগে আহ।
উম, সেইটোৱে।
আৰু তাৰ উপৰি ভাল মানে পৰ্যটক, পৰ্যটন বোৰ যে তিয়া আহিব পাৰে, তেওঁলোকৰ বাবে ভাল মানে জাগা আহ থা-থকা মেলা এইবোৰ থাকিব লাগে। ৰাস্তা পাতিবোৰো ভাল হৈ থাকিব লাগে সেই অ
অ', সেইটোৱে আৰু
পৰ্যটক সকলৰ বাবে হোটেল পৰিবহন এইবোৰ থাকিব ব্যৱস্থা কৰি দিব লাগে আৰু
অ', সেইটয়ে এতিয়া হ'ব দিয়া বাৰু অ', তুমি ইমানখিনি কলা, তাৰ বাবে বহুখিনি অ', অ'।